হ্যালো আহ
ভালনে?
ভাল ভাল। তোমাৰ? ভাল ভাল। তোমাৰ? অ' কি কৰি আছা এতিয়া এ এতিয়া মই এই মামা ঘৰত গৈছিলো যে। দিনত তাৰপা এতিয়া ঘৰ সোমাইছোই আৰু অকমান আগত।
আচ্ছা অ' অ'। মই খাই বৈ উঠিছো মানে আজি অলপ সোনকাল মই দিনত নাখালোঁ।
অ' সেই মই মামাৰ ঘৰত ৰুটি চব্জি খাই আহিছো মানে তাৰপা। এতিয়া আহিছো আৰু অকমান দেৰিকৈ খেল চাম।
অ' ময়ো চাম বাৰু চাৰে দচটা বজাত এই ব্ৰাজিলৰ খেলখন।
আহ সেইখনে চাব লাগিব ভাল লাগিব সেইখন আজি চাবলৈ।
অ' নক আউট খেল যে ভাল লাগিব।
সেইটোৱো কিন্তু হাৰিলেহে বেয়া লাগিব আকৌ।
উম হাৰিলে জাপান সোমাই যাব নহয়।
জাপানটোতো হাৰিব নমাৰ যদি অ' এম্বাপ্পে বোলে
অ' ভনেচতে ভালেই খেলিব লাগে দেই আজি।
ভালে খেলিব লাগে মই সেইটো
কাৰণ অ' যোৱাখনতো বিনিয়ে তি গ'ল দিছে ন।
দিছে নে কিবা
অ' দুগল মই সেইটোৱে ভাবিছোঁ দুগ'ল দিছিল নেকি তিনি গ'ল হৈছিলে থ্ৰী জিৰ' কাৰোবাৰ লগত।
আহ তাবত ভাত কিহেৰে খালা?
ভাত আজি সেই মাছ আছিলে।
আহ
মাছ বনাইছিলে।
অ'
তোমালোকৰ বনাইছে নে কি?
আমাৰ এতিয়া মামা ঘৰত ৰুটি ব নবনাই আৰু একেবাৰে।
অ' অ' অ' ঠিকেই আছে।
অ' এতিয়া ঘৰলৈ গ'লাগে নেকি?
বাকী ঘৰলৈ আহিলো নহয় আজি।
আহ।
একেবাৰে আকৌ এই প পাঁচ তাৰিখ মানৰ পৰা এই একেবাৰে চাৰি তাৰিখ মানেহে যাম আৰু পাঁচ তাৰিখ মানৰ পৰা ক্লাছ কৰিমগে দুটামান। হয়।
আহ তুমি ৰুম বদলালা বোলে?
অ' সলালো বাৰু।
অ' অকলে থাকিবা নেকি?
অকলে অ' মানে ঘৰ ককা আইতাহঁত থাক ককা বা মামা সেনেকে থাকিব আৰু।
অ মানে এতিয়া। কে বদ লা
মই নেথাকিম, হা
বেলেগৰ লগত আছিলা নি এতিয়া, তুমি আগতে
অ অ লগৰ লগৰ এটাৰ লগত আছিলো।
অ তাৰপা এতিয়া বেলেগত, মানে এতিয়া বেলেগত,
অ ভাল নাপালো মানে, সেই লগতোৰ লগত সেইকাৰণে এতিয়া বেলেগকে লম।
অ তাতে তাত, ওচৰতে ল'বা চাগে।
ওচৰতে ভেলিভি স্কুলৰ পৰা যে চিধাকৈ় ৰাজখোৱা দোকানখন।
অ অ।
সেই অকমান আগলে গৈ সেই তাৰপা।
মানে চিনাৰলিয়াৰ ওচৰত।
অ না তাত নাপায়গে এই যে, এই কচিং পাৰ হ'ব নালাগে এইখন যে তোমাৰ বিলিয়েন্ট একাডেমীলৈ যে, সোমাই যায় ৰাস্তাটো,
অ বিলিয়েন একাডেমি হেইখন নেকি?
অ সেনেকুৱা ওচৰতে আউ মানে।
অ ৰুম চালা নেকি?
ৰুমটো চাইছিলো মানে মই চোৱা নাই, এই দাদা এজনে চাইছিলে তাৰ।
অ অ অহ।
এতিয়া কাইলে মানে মই লখিমপুৰ যাম।
তাৰপা এতিয়া।
তেতিয়া মানে সেই অ কাইলৈ যাম তেতিয়া সেই লখিমপুৰৰ ৰুমটো চাই আহিম আও
অ ৰুমটো চাই মেলি মানে চিফ্ট হৈ যাবা নেকি
অ অ কাইলৈ চিফ্টটো হব পাও বা দুদিন মানৰ পিছতো চিফ্ট হব পাওঁ সেইটো কথা
অ তপা এতিয়া মাহতৰ ভাল ন
ভাল ভাল তোমালোকৰ অ ভাল ভাল তোমালোকৰ অ অ
হয় এতিয়া লৈ
বাকীতো পৰী
এতিয়া পৰীক্ষা খতম আজি অ তোমালোকৰ আজিয়ে খতম ন
আমাও খতম আজি আজি হ'ল মানে আজি খত খতম হ'ল অসমীয়া আছিলে
কেনেকুৱা হ'ল
অসমীয়া ভালেই গ'ল তাপা তোমালোকৰ কি আছিলে আজি
ছ'চিয়েল আছিলে
কেনেকুৱা হল
ঠিকেই আছে চচিয়েল টো ইমানো বেয়া হোৱা নাই মানে ইগিটাত
ভ ভ অ অ মানে ভবা নি
অ সেনেকাই আও মানে
অহ উম, উম।
তাৰপা, অথনি ওলাই গৈছিলা নহয়, ঘৰত আহিলা?
আহিলোঁ, আহিলোঁ। তাপা এই কাইলে স্কুল যাবা নাই?
কাইলে ইস্কুল নাযাওঁ নেকি মই, ভাবিছোঁ
এইটো কিবা টিফি-অ', খা কাইলে কিবা হেৰিহে টিফিন চেয়াৰিং
অ', টিফি এই মানে তোমাৰ এগাল, এগালে টি ফিন আনিব আৰু, মিলা প্ৰীতিকে খাব লাগে সেইটোয়ে আৰু। এ, টাইম পাছৰ কাৰণে দিছে এইটো, গম পাইছানে নাই? এইটো কি টাইম পাছৰ কাৰণে দিছে, মানে হেইটো নহয়, তোমাৰ কি হয়, মানে গৰম বন্ধটো তোমাৰ এক তাৰিখৰ পৰা দিব লাগে নাই?
অ', সেইটোৱে কাইলে দিনটো কি কৱাব অ', সেইটোৱে কি নকৰাব, কি কৰাব। সেইটোৱে, ময়ো সেইটোয়ে ভাবিছোঁ, আৰুনো কোন টিফিন চেয়াৰ কৰিবলৈ ইস্কুল যাব।
সেইটো, সেইটো ভাবিছোঁ, এনেই এপাক মাৰি দিম নহ'লে ভাবিছোঁ মই।
অহ, তাকে যো-যোৱা খিনিও হেৰি ছোৱালী খিনিহে যাব আৰু গ'লে।
সেইটোৱে ছোৱালীয়ে বেছি মইটো টিফিন, চিফিনটো নিয়ে নাপালোঁ, ক্লাচ ছিক্সৰ পৰা টিফিনে নিয়া নাই।
ম-ময়ো আগৰ ইস্কুলত নাই নিয়া।
অ', টিফিন, চিফিন নিয়ে নাপালোঁ তাপা সেই এতিয়া মানে কাইলে কোনে, কোনে জানো, আমাৰ ক্লাছত অকল এটা টিফিন আনে
কোন?
অ', অ'।
তাক মানে দেখিব নাই কোনো মানে আমাক লৰা মানে কোনো দেখিব নাই মানে
কি হল মেণ্ডেল নি?
মেণ্টেল মানে,
অ' কি কি?
অ' এই তোমাৰ মানে বহুত স্কুলত বহুতকে আছে।
গম পাইছো পগলা মানে চু চোকা হৈ পগলা হ'ল নে কিন্তো চু অ' অ' আছে নহয় এতিয়া এই চাই অ' অ' গম পাইছো এনেকুৱা এটা আছে আমাৰ স্কুলত এই ইলেভেনৰ চাইন্সত
অ' এইটো মই গম পালো অকমান যে, নেক্সট টপাৰ যে এবাৰ যে টপাৰ মাৰিছিলে যে সেইটো নিচিনা থাকিবলৈ একেই,
অ' কেটেঙাতটো যে,
আহ আৰু ওখকে যে একদম
অতি অ' অতি চগা আছিল পাগল হৈ গল জ্যোতিৰঞ্জন
আমাৰ লগৰটাই মাতিলে দেই মানে দাদা ভাল নে বুলি মাতিলে তাৰপা সি
অ' তাক জোকাই নল'বা কি মানে? একদম অ' এই পাগ পাগল টাইপ মানে মূৰচু হেনোও আালত মাৰি দিয়ে ঘৰত
আহ তাৰপা তাক মাতিলে দেই অ' দাদা বুলি মাতিলে নহ সি মানে মেথছ যে অংক কৰোতে যে আভ যে হাত চ এনেকনেকে মাৰি থাকে যে চু মই ছাইডত গৈ পিনি সেনেকে
উ এ এইটো তাৰ লগত মানে হেৰি কৰে, অঁ এনেকে ধেৰ আছে ছে তাৰ লগত নাথাকিবা সি মানে ঘৰত হেনো ঘৰৰ মাক বাপেকে স্কুলত কৈছে মানে সি হেনো পাগলৰ টাইপ হৈ মানে ৱালত মূৰচুৰ মাৰি দিছে হেনো আজি।
কেলে পগলাৰ নিচিনা হ'ল মানুহটো?
অ অ' চোকা আছিলে পগলা হৈ গলগে।
ইচ ৰাম
মানে ই আগতে ভালে আছিলে বেছি চো বেছি পঢ়িলে মানে
সেইটোৱে চোকা আছিলে, জানো সেনেকুৱাই মানে। কিবা আছিলে চাগে। তাৰ পা সেই এনেকুৱা বহুত মানুহ আছে ন চোকা হলে পগলা টাইপৰ হৈ যায়।
ই ই মানে অকমান বেছিয়েই পগলা হ'ল, তুমি দেখোনতে নালাগে হেনো অসীম বুলি কয়, শুনি চিনি পাবা এইটো দেখিলে গম পাবা।
অ অ
তাৰ কাৰণে পগলা হৈ যাবা? তাত মানে এনেকুৱা ই নিজকে অল ইণ্ডিয়া ৰেংক ৱান বুলি ভাবিছে কৈ মানে সি বোলে অল ইণ্ডিয়া ৰেং ৱান।
ভাল নে কি সে সে পঢ়া শুনাত
এ ইমান ভাল নহয় আ মানে তোমাৰ এভাৰেজ আও। আগতকে মানে তোমাৰ তাৰ ভাগ পাঁচ ছয় পাৰ্চেট মানে বাঢ়িছে আৰু মানে তোমাৰ আগতে চেভেন্টি পাই এতিয়া মানে এই এইটি ওৱান এইটি সেনে সেই পাৰ্চেনটেজ পাই আও।
আত্ছা আত্ছা
সেইটোতে মানে সি মানুহটো পগলা হৈ গ'ল। অঁ তাপা মানে তোমাৰ তাৰ মোবাইলটো তোমাৰ মানে অকল, অকল পঢ়া ভিডিঅ এ দেখিবা চব পঢ়াবস্তু। কিন্তু মানুহটো কাৰে অকমান বেয়া, গম পালে নাই। সেনেকুৱা কিন্তু মানুটো আহ ঘৰটো সেনেকেই। থাকে তাৰপা মানে যাটাক যি টি কয় ছোৱালী ভোক।
অঁ, গম পালো।
সেনেকুৱা মানে চৰিত্ৰটো তাৰ বেয়া মানে বহুত মানে বেয়াই আৰু ক'বলে গ'লে বহুত।
নাপায় আকৌ।
ৰখি আছো আৰু মই, চাম বুলি খেলখন খেলখন চাই মেলি শুম আও।
কেতিয়া?
আজি খেলখন যে,
গম পাইছো
খালি তেতিয়া যদি টোপনি ধৰে স্কুল নাযাওঁ আৰু তেতিয়া
এ গৈও লাভ নাই একো এনেইহে যোৱা হ'ব।
সেইটোৱে মানে মই এনেই এটেডেঞ্চৰ কাৰণে যাম বুলিয়ে ভাবিছিলো।
এটেডেঞ্চ নলয় দেখোন, তোমালোকক কিবা এটেডেঞ্চৰ এৱাৰ্ড দিয়ে নে কিনো?
এবাৰ্ড নিদিয়ে মানে তোমাৰ মই বহুত দিন খতি কৰিলো মানে।
অ আচ্ছা আমাৰ আকৌ আগৰ স্কুলত সেই আ মই আগৰ স্কুলত মানে সেইয়াক প্ৰ প্ৰাইজ দিয়ে, হেৰি দিয়ে এহেজাৰ টকা দিয়ে।
বাাহ
চাৰ্টিফিকেট দিয়ে আৰু স্কুলৰ মানে ট্ৰফি এটা দিয়ে
সেনেকুৱা হলে মই সদায় গ'ল'লোম
ম মইো এবাৰ পাই থৈছো
অ
এই মানে তিন বছৰৰতো মানে সেইটো এই এইবছৰতহে আহিব নৱেম্বৰ
আহ আমাৰ স্কুলো নাই আমাৰ স্কুল সবোৰ নাই
নৱেম্বৰ থৰিিব আমাৰ
অ
অ মানে সেই এুৱেল ফাংচনত দিয়ে
অ ফাংচনত আমাক কো দেখা নাই ন দিয়ে তোমাৰ মানে এনেকে চব বেচ চোকা মানুহ এনেকে দিয়ে আৰু সেইবোৰক
অ
তোমাৰ এতিয়া এতিয়া যে প্ৰতিযোগিতাাবোৰ যে হাউচ চাউচ কম্পিটিচনবোৰ যে হৈ যে এব স্পৰ্ট স্পৰ্ট এইবোৰ তো সেই এনুৱেল ফাংচনত বে হাউচ বুলি এটা দিয়া আৰু কোনটো বেষ্ট হাউচ হয়
অ হাউচটোক গেৰুোটেই
আজিলৈকে আগ্নিহাউচ হল তাৰাপত ছিংগল ইণ্ডিভিজুৱেল দিয়ে ন
অ কিহঁতে
বেষ্ট এথলিট দিয়ে পঢ়াত চোকা অলিম্পিয়ডব হেবুজেটি তপত কাৰোবাৰ তত নেশচনেল মেডেল কাৰোবাৰ থাকিলে সেইবোৰ যি দি
এই খেল চেলত পোৱা সেইবিলাক দিয়
অ মানে যোনবোৰ শৰু সৰু নহয় বোৰ ষ্টেট ষ্টেটোো নহয় নেশচনেল চেচনেলত পোৱাে অকল
অ এই কালি হেনো পঁয়ত্ৰিশ খেল আছিলে
অ তাৰ হেৰি মাৰিলে বোলে পইচা মাৰিলে স্কেম হৈ গ'ল
পুনেমিলে
যোনটো খেল যোনে খেল পাতিছিলে মানে পইচাটো লৈ পলাই দিলে পইচাটো ল পলাই আহিলে
অ খেল নহল দাদটা
খেল নহ পচাৰিলে বলাইলে
কেচ এছ দিছো নে কিনো
এ কেচ দিবলৈ মানুহদে পলাই দিলে
অ অ অ
অবাৰে
এইেইটো কথা একো নহ অ অ অ হ'ব হ'ব উম ঠিক আছে ঠিক আছে